হেল্ল', আহ কি কৰি আছা?
এই এনেই আছো ৰবা, তুমি?
মই এ পেকিং কৰি আছো ৰ'বা।
অহ, আচছা ক'বাত যাবা নেকি?
এ যোৱা কালি মই সে তোমাৰ লখিমপুৰ যাম।
অহ, আচ্ছা -আচ্ছা।
মানে লগৰ ভায়েকৰ বিয়া আছে।
অহ, বা
উম
ফেমিলি গৈ আছা নে তুমি অকলে গৈ আছা?
এ লগবোৰ অকল লগৰ বিয়া ন' লগৰ দাদায়কৰ বিয়া।
অহ - ঔ।
অ এনে তোমাৰ কি বাকী তোমাৰ প্লেন চেন আছে নে ঘুৰিব যাব
মোৰো অ মোৰো আছে মই ও কালিয়ে তোমাৰ দাৰ্জিলিং গৈ আছো।
দাৰ্জিলিং আচ্ছা
অহ কালি, হা ট্ৰেইনতে যাম আমি অ ট্ৰেইনতে যাম। অকল বন্ধুৰ লগতে
ঔ
উম মানে আমি তোমাৰ এঘাৰ জন মানুহ গৈ আছো আৰু বন্ধুকেইজনে একেলগে
কেইদিন ৰ কাৰণে থাকিবা
অ কেইদিন আমি দুদিনৰ কাৰণে মানে কালি ৰাতি যাম কালি উঠিম। ট্ৰেইনত তাৰপিছত তোমাৰ অ ৰবিবাৰে পাই যাম ৰবিবাৰ আৰু সোমবাৰ এনেকে ঘূৰি কেনে মংগলবাৰৰ দিনা ঘূৰি তাৰপিছত ৰাতি টি আকৌ ঘূৰি আহিম আৰু, পিছত বুধবাৰে আহি পাম আৰু বেছি দিনৰ কাৰণে নহয় উম কিন্তু মানে এনেকুৱা জাগাত, অ কি কলা?
দাৰ্জিলিং কোনখনি পাৰ্ট লৈ যাবা কোন পাৰ্টত যাবা।
অ দাৰ্জিলিং অ দাৰ্জিলিং দাৰ্জিলিংটো তোমাৰ এনেকে আমি ভাবিছো ইফালে টয় ট্ৰেইনতটো চাম, তাৰপিছত যোনতটো এনে নেপাল বৰ্ডাৰ যাম, তাৰপিছত মহাকাল মন্দিৰ যাম। ইমান আৰু তো ঘূৰিব নোৱাৰিম কেইটামান কেইটামান জেগাতে যাম আৰু ডাঙৰ ডাঙৰ সেনেকুৱা।
তুমি এটা কথা গম পোৱা না, আহ দাৰ্জিলিং তোমাৰ কোনটো হয়াত পৰে ষ্টেটত পৰে
এইটোুতো ৱেষ্ট বেংগলত পৰে নহ।
অ মই ভাবিছিলো সেয়াত পৰে ছিক্কিমৰ পৰে বুলি পিছত মই যেতিয়া অ কেইদিনমান আগতে মই চালো ভালকে। দজিলং নহয় দাৰ্জিলিং ৱেষ্ট বেংগলত পৰে
ৱেষ্ট বেংগলত পৰে ন অ ছিকিমটো চাগে ছিকিম আৰু গেংটক টো এটাই হয়
অ বহুত ওচৰা-ওচৰি নেকি সি কাৰণে
অ অ মানে দাৰ্জিলিং টো চাগে উ মানে কি বৰ্ডাৰতে চাগে ছিকিম খন মানে মোৰ মানে যোৱা বছৰ বন্ধু কেইটা মানে গৈছিলে আৰু তোমাৰ সিহঁতে দাৰ্জিলিং মানে এসপ্তাহ তাৰ কাৰণে গৈছে আৰু সিহঁতে দাৰ্জিলিং ফুৰিছে ফুৰি কেনে তাৰপিছত তোমাৰ ছিকিম গেংটক গৈছিলে। তো তাৰ পিছত মানে মইও মানে সেনেকে যেতিয়া মানে যোৱাৰ আমাৰো এনেকে হল কথা হ'ল তেতিয়া মই ক'লো আৰু ই কেইটা জা জেগাতে আমি যে যাম যে আমি কি গেংটক নাযাম নেকি নেকি তেতিয়া কলে যে নহয় গেংটকতো বেলেগ হয় ত ত মই গম পালো অ এতিয়া মানে মইও গম পালো যে ৱেষ্ট বেংগলত তোমাৰ দাৰ্জিলিংখন হয় মই একে ভাবিছিলো ছিকিমতে হয় বুলি কেনে
ত নামটো নিমিলিয়ে নহয় অলপ দ আৰু তাতে ৱাটাৰফল চটৰফল আছে কি হয় চাই চাই শুনিছিলো মই
আহ ৱাটাৰ ফলটো আছে বোলে মোৰ আৰু কিছুমানতো এনেকুৱা মানে কিবা লামা ঘাটা এনেকুৱা টাইপৰো কিবা কিবি জাগা আছে তোমাৰ তাতেতো নেপালী সকলে ন চাহ বাগিচাবোৰ আছে গোতে
অ ভাল লাগিব কিন্তু তাতে জাইকেনে এতিয়া এতিয়া অলপ গৰমৰ বতৰ তাত ঠাণ্ডা
তাতে ঠাণ্ডা পাম আৰু কিন্তু ইয়াতে দুদিনটোত আহিলে আকৌ গৰম এতিয়াতো আৰু তোমাৰ শুনি আছো বৰষুণো হৈ আছে তাৰ পিছত এইকেইদিন মানে যোৱাৰ আগত আমি আৰু ইনষ্টাত পাই আছিলো পুৰা বৰষুণ তাৰ ওপৰত তোমাৰ মানে বহুত জাম ভিৰ লাগি আছে গাড়ীৰ দুই তিনিঘণ্টা টো ৰাস্তাই হয় বোলে এনে জি পি ষ্টেচনৰ পৰা পৰা। তো মানে মানুহৰ সাত-আঠ ঘন্টা লাগি যাই আছে, তো মানে আমাৰ মন তাত অকমান ভয় লাগি আছে আৰু কি হয়, ভালে - ভালে মানে যাই পালে হ'ল যাতে, আৰু দুদিনত যাতে আমাৰ আৰ ঘুৰাটো কম হৈ যায়।
অ
এতে। এনেকুৱা যাতে নহয়, মনতে আহি কেনে ভুল কৰিলো নেকি? কি ক'লা?
নাই, এইবোৰ ৰিলিচতো কিছুমান কিবা বেকিং- উৰাবাতৰি এইবোৰ ঘূৰি থাকে ন' কিছুমান বিশাস নকৰিবা। নিউজ চালে গম পাবা।
উম - উম।
অ'।
নিউজ চাইকেনে গম পাবা, যেনেকৈ এতিয়া তোমাৰ অৰুণাচলত চলি সেয়া
উম, অৰুণাচলত কি হৈছে?
অৰুণাচলত তোমাৰ বানপানী চল- হৈছে নহয়, পুৰা ডা- ডাঙৰ একদম। উম। এ ছো এই তোমাৰ অ'- ভূটানৰ পৰা বোৱা পানীবোৰ যিমান আছে ন' টান আছে তোমাৰ আৰু বহুত যা- সেইপৰা তোমাৰ পুৰা বৈ আহি আছে। জাগা- অৱস্থা নোহোৱা হৈছে পুৰা জাগাখিনি।
পিছে চাগে বানপানী বা বৰষুণ বেছিকে হৈ আছে। ক'ত যাব আছিল তোমাৰ?
নাই, সেনেকুৱা নহয়। মানে সেনেকুৱা কথা নহয়। বানপানী বৰষুণতো হয়ে অসম বা এইগিলা জেগাত আমাৰ। মানে এইবোৰ হিলছ এৰিয়া ন' আমাৰ। তে হিলছ এৰিয়াৰ পৰা তোমাৰ পাহাৰীয়া এৰিয়াৰ পৰা বানপানী হয়ে বেছি।
অ'। মোৰো তোমাৰ এই অৰুণাচলৰ অ' ক'ত তোমাৰ যাব মন আছে? মোৰ তোমাৰ এই অৰু ণাচলত টাঙা- টাৱাঙত যাব মন আছে বহুত।
অ' মোৰ সেই অৰুণাচলত টাৱাঙ জাগাৰ নাম আছিল কেটা, পা তোমাৰ তোমাৰছ এ নাগালেণ্ডছ মিজোৰাম সেইকেটা জাগা তাৰছত মণিপুৰ। মণিপুৰ ইমান যাব মন নে। কিন্তু মিজোৰাম আৰু নাগালেণ্ড যাৱ মন আছে। নাগালেণ্ডৰ হৰ্নবিলৰ ফেষ্টিভেল শুনিছা নে নাই? ডিমা হাচ- তোমাৰ- অ'- ডিমা হাচা তোমাৰ অসমতে পৰে।
অ'। মানে মই এনেকে তোমাৰ ৰিলছত চাইছিলোঁ আৰু। অ' কিছুমানে এনেকে বহুত ঠাণ্ডা, কুঁৱলী অ' কুঁৱলী কৰি আছে।
এ কুঁৱলী হে পৰা নাই তোমাৰ, এনে তাতে নদী-সদি এনে আছে ন' ভা- নদী-বুদী পাহাৰবোৰ এইবোৰ আছে নহয়, পাহাৰী এৰিয়া, সেইবোৰ জাগা ভাল আৰু। এইপিনে তোমাৰ নাগালেণ্ডৰ তোমাৰ হৰ্ণ- উম - উম। আৰু মানে নাগালেণ্ডত গৈছা? না শুনিছা? তা তে ফেষ্টিভেল এটা নাম আছে তাতে, বহুত ডাঙৰ ফেষ্টিভেল হয়। তাতে যাব মন আছে। হৰ্নবিল বুলি কয়। হৰ্নবিল। তাতে মানে তোমাৰ বহুতকে ট্ৰাইব আছে। ট্ৰাইবৰ- ট্ৰাইবৰ সেয়াটো গোটেইকেটা ট্ৰাইব মিলিকেনে এটা এইটো পাৰ্টি সেয়া আক' ফেষ্টিভেল
অ' এখিনিয়ে চাগে, মই মানে চানডুবি- অ' চানডুবিখন আছে ন' তাতে মই গৈছিলোঁ। তাতে চান্ যি মেলা হয়, তাতে তোমাৰ যেনেকুৱা বিনিময় প্ৰথা আৰু, পাহাৰীয়াবোৰে এজনে আনজনৰ পৰা মানে সেনেকে- অ' আচ্ছা, আৰু
বি বেলেগ। চানডুবি তোমাৰ বেলেগ ফেলে চানডোবি তোমাৰ সেয়া হয় চানডোবি তোমাৰ এ কি কয় এইটো বিল হয়। উ
অ মানে সেইখিনি এৰিয়াতে হৈছিলে নেকি চানডোবিতে নেকি অঔ তোমই। চাগে সেইটোৱে যে মই মানে তোমাৰ অ কলেজৰ পঢ়া অ।
কত দিছিলা
মই চানডোবিতে গৈছিলো কিন্তু কিন্তু কি বা মোৰ সেনেকুৱাই লাগি আছে সেইফালে হয় বুলি। কেনে অতত বিলে হয় তাতে মানে অ এই ছয়গাঁও নেকি না মিৰ্জাৰ ভিতৰৰ
অ মিৰ্জা পুৰত যায় কি তুমি চিয়া যাও মানে অলপ ভিতৰত যাব লাগে ভিতৰত আছে ৰাস্তা আছেটো যাব পাৰি সেইপিনে তোমাৰটো উল সেইপিনে। হেপিনে তোমাৰ সেয়াওলাব পাৰি কি কয় অৰুণা অৰুণাচল নহয়। মেঘালয় লব পাৰি কিন্তু তোমাৰ আৰু এইপিনে কি আছে আমাৰ চান তোমাৰ এয়া হয় ন বিনিময় পথাদি কলা। যোন বিল মেলাই এইটো তোমাৰ জাগিৰোদতে
অঔ আচ্ছা জগিৰোদত ঔ ঔ
জাগিৰোদ এদজাক্লি জাগিৰোড অ উলটা মনে উটা
উ
মানে হৈ যায়।
উম মই মানে সেনেকা লাগি আছিলে চানডুমিৰ ফালে নেকি কি মানে আমি কলেজৰ পৰা তাতে তোমাৰ প্ৰজেক্ট কৰিব গৈছিলো মোৰ মানে এন্থ্ৰপলজি আছিলে জ্বৰত তেতিয়া তাত। তেতিয়া প্ৰজেক্ট কৰিব গৈছিলো ছাৰ্ভে কৰিব তেতিয়া মোৰ মান এনেকুৱাই লাগ লাগে তাতে চাগে হয় হয় বুলি মোক কৈলে।
মানে এনথপলজি সেইটোৱে ন হাত দিয়ে চাত দিয়ে যে এন্থপজি সেইটোৱে ন শুনা পাই আছা
অ অ শুনা পাইছো।
অ এন্থপলজি সেইটোৱে ন তোমাৰ হাত দি চ হাতদিৰ যে তোমাৰ সেইটো কৰে। হাড়ৰ হাৰ পুৰণা হাড়বোৰ বিচাৰে
উ উ
সেইটো বা মানে এনে এ কিবা যটো নকৰাটো আৰু তাই নকৰাই তোৰ মেজৰ
অ নাই মই মানে তোমাৰ সেইটোতে মাষ্টাৰ কৰি আছো। অ মাষ্টাৰটো মই এনথপলিজিটো মাষ্টাৰ কৰি আছো। উ নাই নাই একো নাই মই পোৱা নাছিলো ন। এনথপলিজিতে কৰি আছো। মোৰ মানে তোমাৰ তোমাৰ অ নহয়। মানে তাত একো জ্বব পোৱা নাছিলো যে ত' মই ভাবিছো যিহেতু নিজৰ পঢ়া খৰচটো ওলাই যাব কিবা এটা কামৰ লগত সেনেকে থাকিলে বেলেগ আৰুত কাম পোৱা আমাৰ গুৱাহাটী মহানগৰ খত বহুত কষ্টকৰ ন
বৰ কষ্ট গম পাওঁ
কাম নিদিয়ে
সেইটোৱে সেইটোৱে
তুমি তোমাৰ কালি কেতিয়া যাবা?
ম কালি ৰাতিপুৱা যাওঁ আৰু দহটা মানত যাম।
হেল্লো'
দহটা মানত যাম দহটা। অঁ শুনা পাইছা?
এনে ঘ গৈ অছ ম এনেকা
মই সেয়াত যাম ট্ৰেইনত যাম দনপলি তাৰ ট্ৰেইনৰহে আছে। সেইটোত যাম। লগে টিকেট কৰিব কৰিলে শ্লিপাৰ।
অ আচ্ছা ঠিকে আছে এনজয় কৰিবা আৰু।
ভাল লাগিল উ ইনজয় কৰিম।
তাকে এনজয় মানে এনজয়টোৱে আৰু মেইন। এনজয়